অ' কি কৰিছে?
এয়া এনেই আছে
খবৰ খাতি ভাল নে আপোনাৰ।
এ মোৰ একদম ভাল
ঘণ্টা কাকচোন
গান গান।
আপুনি আপুনি ধুনীয়াক গ গ গানটা গাই আছোনাৰ গান গ গান গালে বেছি হয় ন! গোৱা গান এটা। গান এটা গোৱাচোন তোমাৰ। কুননিত কণ্ঠৰে এটা গান গোৱা।
ইশশ ইশ ইছা হ'ব নেকি ইয়াতে হ'ব নেকি আৰু দেই
তোমাক তোমাৰ সুললিত কন্থাে এটা গান গোৱাচোন শুনিবলৈ মন গৈছে।
খোৱা বোৱা কৰিলে। ইয়াতে হ'ব নেকি আৰু বেছি মানে হেৰি হব নালাগে আৰু খোৱা বোৱা অ খোৱা বোৱা কৰিলে নে,
খোৱা বোৱা নাই কৰাৱা নহয়।
কিয়নো ব'লা।
আ ভাত বনাবলৈ চাউ নাই মোৰ উঠিও নাই
মোৰ যও নাই ন
অ' চো
কমঠমানমান
নালাগে দেউতা বিচাৰি গৈছে ক'ৰবাত পালে খোৱা বোৱা নহ'লে পেটত গামোচা
কোনে বিচাৰি গৈছে
দেউতাই গৈছে কাম কৰিবলৈ যদি কাম পাই আহিব চৌকা জ্বলিব।
অ'
হা
কেইমুঠিমান লৈ পেলাই মইয়ে যাও নেকি?
নালাগে মুঠি দানিব নালাগে আৰু
ঠিত নিনিও মোনাত নিম, মোনাত।
আমাৰ নিচিনা দুখীয়া মানুহ ছয়চল্লিশ, ফৰ্টি ছিক্স টকা কেজি চাউল।
তুমি ভাবাচোন
অহ চাৰি হেজাৰ মান দি দিব তেতিয়া আঘোণত দুই কুইণ্টেল মান ধান দি দিম।
নিজেই খেতি কৰিছো, পাঁচ হাজাৰ টকা দিছো খেতি কৰিবলে।
দেহি
কালি মোক মালিকানীয়ে মাছৰ আঞ্জা দিছে, অমিতাই মাছে ভাজি দিছে।
ইচৰাম কিহৰ সুখত? কিহৰ সুখত?
কি ধুনীয়াকে টিপ-টপকে ভাত খাজ খাইছো অ ডিউটিৰ পৰা গৈ।
কিহৰ সুখত?
সেইটো কাৰণে ৰুমটো এৰিব মন যোৱা নাই। এনেই আৰু ডিউ, ডিউটিৰ পৰা গ'লো সুধিছে ভাত পানী কি খালে? মই বোলো জানো কি আছে। ইহঁতো তাত খা- বলে গল ন'। তাৰপৰা কৈছে অমিতা চব্জি খাবা? মই বোলো দিব।
তাৰপৰা ধুনীয়াকে দিছে আৰু গম পাইছে আৰু লৰাটো কামলৈ ওলাই গৈছে, আহিব এতিয়া বনাব খাব কিমান দেৰি হব। সিহঁতৰ চাগে বাঢ়িলে দিছে আৰু পেলাই দিয়াতকে মোকে দিছে চাগে। হেল্ল'
অ শুনিছো অ' শুনিছো, শুনিছো-শুনিছো। অ' শুনি আছো অ অ সেইটোৱে, সেইটোৱে অ'।
অ' সেইটোৱে অমিতা ভাজি খালে ভাল আৰু ভৱিষ্যত তে কেতিয়াবা বনাল দিবলে ক'ব। ক'ব আপুনি ক'ব যে অমিতা ভাজি খাই মই বহুত ভাল পাওঁ একদম সদায় দিবচোন যে-
মই কি কাৰণে? মই, মই আজিলৈকে ঠাণ্ডা পানী এটোপাও খোজা নাই যদি নি- জে দিওঁ বুলি কয় মই নালাগে বুলি নকওঁ কাৰণ মই জানো ন' কিমান ভাল পাইছো।
আপুনি এদিনে কৈ থব যে খুুৰী মই অমিতাভাজি খাই ইমানেই ভাল পাওঁ
তই বেছি কৰি'ছ নে- কি? কি মানে অমিতা ভাজি খাই মানে মোক কৈছে মই খাম বুলি কৈছো দিছে মোক সেইটোহে কথা।
অ' উঠোতে নে বহুত নে অমিতা ভাজিকে খাওঁ।
লগা লগ
আঁহা! নহয়, নহয় নহয় কথাটো বজাবলে লাগে যে সেইকাৰণে বজাই দিছো।
বজাব, বজাব লাগে নহয় তই মিলি থাকিব লাগিব ন' তই অ' তই মিলি থাকাটো নিবিচা'ৰ মানুহৰ লগত
তাকেহে না, নাই মোৰ দা মোৰ হাঁহিলে দাঁত নোলাই।
দাঁত থাকিলেহে ওলাব।
সেইটো এটা দাঁত নাই নহয় অকালতে হেৰুৱাই পেলালো মই দাঁতকিটা।
ক' ক'ত চুৰ কৰিবলে মানে চাগে কোনে ভাঙিলে ঠিক নাই।
-টাও দাঁত নাই মোৰ।
মই এতিয়া এখন বিচনী বনালোঁ।
কিহৰ বিচনী?
বিচনী গৰম উঠিলে যে বিছে।
বাঁহৰ বিচনী নে - নে কাগজৰ? সেইটোয়ে তাকে মই ভাবিছো যে। যে মই বাঁহ অলপ পাপ - পাপকে কাটি পেলাই চাপ্লাই কৰি দিওঁ নেকি আপোনালৈ।
নালাগে ইমান কষ্ট কৰিব নালাগে আপুনি মোক বাঁহ পাপ কৰিব নালাগে আপুনি কিতাপ পাপ
কিতাপ পাপ - পাপ কৰিব লাগে নেকি।
অ, আপুনি মোলৈ বাঁহ পাপ - পাপ কৰিব নালাগে আপুনি কিতাপ পঢ়া শুনাৰ পাপ্পাক
পঢ়া শুনা পাপ - পাপ কৰিব লাগে।
বাঁহ পাপ - পাপ পিব নালাগে দেই। পাৰে যদি পঢ়া শুনাবোৰ কৰিব অলপ সময় সুবিধা সময় পালেহে দেই মই কোৱা নাই যেন সময় উলিয়াব।
অ - অ তাকেহে বা আপুনি কথা এটা নহয়। ভাল নহয়। হেই এইটো কোবোলে এই কথা এটা কম ক'ম বুলি ভাবি আছিলো।
চোন বাৰু।
ফুৰিব যাম বুলি ভাবিছিলো মানে অলপ দূৰত মানে এনে মানে এনে য'ত ত'ত চবে।
চাব মানে কোন চবে।
চবে।
মই ঘৰত যোৱা এটা প্লেনিং আয়ো আৰু এজনী কৰিলো আৰু। নাই মোৰ এতিয়া বহুত সমস্যা হৈ আছে অ, মই এতিয়া এই মাহত পাচ হাজাৰ টকা ঘৰত দিছো আকৌ মই ঘৰতো যা ডিউটিও নাই পইচাও নাই মোৰ কি হব বুলি। সত্য
অ',
যাম। কাম আহিছো ঘৰত গৈ থাকিলে নহব নহয় সহ সেইদিনা আনিছো।
অহ - অহ।
ভবা নাই এতিয়া যাম বুলি যাম গলে যাম নেকি।
তাই চাই ফিক্স কৰিছিল নেকি।
নাই কৰা।
আজিকালি ফুৰিবলৈ যাবলৈও ভয় নহয় জোপা তপ পৰা গটি মাৰে গতটা মাৰি দিয়ে। এনে এটা উ
আমি দৰকাৰ হলে আমি - আমি দৰকাৰ হলে নিজে পৰি দিম।
সিদিনা এটা ৰিল পাইছিলো হেৰি পৰা বয়ফ্ৰেণ্ড বডিগাট লৈ গৈছে।
আমি দ আমি দৰকাৰ আমি দৰকাৰ হলে আমি নিজে পৰি আমি লকোক নেপেলাও।
আমি আকৌ সিমানো আমি আকৌ লোকক - আমি আকৌ লোকক পেলাবলৈও নিদিও নহয় দৰকাৰ হলে আমি পেলাম। অ, লোকক কেলে পেলাবলৈ দিম। কিয়ো মই - মই ক'লো কালি মালিকনীয়ে ধুনীয়াকে দিলে তমি তাৰ পাছততে যে মোতটো অভাগ'ল মিনিংতটো কিমান বুজি নাপালো।
কেলে আকৌ কিমান - কিমান ভাল কে কিমান ভাল পাই আপোনাক সেইকাৰণেহে দিছে গম পাইছে নে আমাৰ বহুত মৰম কৰি আকৌ সেইকাৰণে দিছে।
ভাল পাই কাৰণে নহয় বাঢ়িলে গৰমত গোন্ধাব অ, ভাল পাই কাৰণে দিছে অ,
কথা নহয় আপুনি আপোনাক বহুত মৰমক আকৌ সেইকাৰণে দিছে হয়।
মৰম কৰে বুলি নহয় গৈছো ভাগৰয গৈ গৈছো পুৰা মানে বুজি পায় ন চবেই নুবুজে নহয় ভালে যে সুধিছে ভাত পানী কি কৰিলা মইনো জানোঁ ভাত কি আছে ৰ'বা অলপ চব্জি দিম অমিতা চব্জি খাবা নে অ মই কইছো দিব অ তাৰ মইও এই ঘৰৰ পৰা নিম ঔটেঙা দিব লাগিছিলে চাৰে পাঁচটা মান দিছোঁ ধুনীয়াকে
অহ অহ
মানে বিনিময় প্ৰ্থায়
অ অ ভালেই হৈছে
ভুল কৰিলে নেকি
নাই নাই সেই ৰাম কেলে ফোন কৰিব আকৌ
তাকে ভুল কৰা নাই
নাই কৰা
অ
উম
তাকে হেৰি, মই কিবা এটা কৈ আছিলোঁ আপুনি কিবা এটা কোৱা আগত।
কিয় গাইছিলে।
সময় সুবিধা পালে অকমান পঢ়িবলে গৈছিলোঁ। হ'বলে সময়। অ হ'লেহে দেই উলিয়াব নালাগে। যদি আপোনাক সময় সুবিধা মিলে সকলোবোৰ কাম, কৰি মেলি যদি সময় সুবিধা হয়।
হয় অ', তেতিয়া কৰিব লাগিব।
হয়।
তেতিয়া কৰিব লাগিব অ'।
অকমান পঢ়িব গান গঢ শুনত আছে ন'।
অহ।
ধাৰ থাকে মৰিব পৰি।
তাকে হয়।
বাকি ই ইটেনশ্বিপ নাই নেকি আজি?
ইণ্টাৰ্ণশ্বিপ খতম হ'ল কালি।
আমাৰ ইমান ডাঙৰ চব মুখতে নুফুটে, ইন্টেননচিপ নেকি?
এতিয়া ৰিপৰ্ট দিবলৈ আছে।
ইন্টাৰশ্বিপ।
হয়, হয়, শিকাব লাগিব আপুনি আহিলেহে শিকাব পাৰিম, আকৌ আপুনি নাহে আৰু ঘৰলে আৰু তাকেহে।
মনুক মুকু মিনি ফ্লক এটা চিলাই দিবচোন।
মিনি ফ্ৰ'ক আপুনি ক'ত পিন্ধিব?
ৰাতি শুতে পিন্ধি শুম।
অ', অ', অ', বাৰু, বাৰু, বাৰু, চেষ্টা কৰিম।
এ ইমান চেষ্টা কিমান ইমান
চ ইমান কষ্ট নহয়, নহয়, কষ্ট নহয়, কষ্ট নহয়। আপুনি আহিলে এবাৰ জোখ মাখবোৰ দি থৈ যাব, নেক্সট বাৰ আহিলে আকৌ লৈ যাব।
বেছি কষ্ট লাগিব নালাগে, যদি হে সময় পাই।
অ', সময় পাম, নিশ্চয় পাম, নিশ্চয় পাম।
সময় পালে। আমাৰো চাব আমি কিনিব নোৱাৰো নহয়।
অহ মই চিলাই দিম অ, চিলাদিম চিলাদিম
মই জোখটো দি দিম।
অ'কে
বেছি নালাগে ফৰটি ছিক্সৰ হলে হ'ব।
ফৰ্টি ছিক্সৰ,
উম।
বাৰ বাৰ ফটি চিক্স চল লাগিব নেকি?
হয়।
কমৰটো নে চেচটো নে কোনটো ফৰ্টি চিক্সৰ নে লংটো
জানো নাজানো কোনটো ফৰটিষিক জান
অ' অ'
কমৰ নে চেচ নে হাইট নে পথালি নে দীঘ নাজানো
আমি থাৰ্টি ফ পি মানে ফটি ছিক্স চিলাব লাগিব বা থাৰ্টি থাৰ্টি টু থাৰ্টি ফ
কিছুমান ৰৈ দিওঁ নহলে খিনাই দিওঁ তেতিয়া থাৰ্টি আপোনাৰসুবিধা
অ' নালাগে নালাগে আপুনি খ্ষীণাব নালাগে মোৰ সুবিধাৰ্থে।
নহয় ব আপোনাৰ কষ্ট পালে মোৰ ভাল নালাগিব নহয়।
নাই না নালাগে একো নহয় চিলাই দিম একো নাই নহয় চিলাইহে দিবনে কি আকৌ মই ইানে অলগধ্ব কি? শিকা নাই নহয় যে এটা জোখতহে চিলাবযেন।
আপুনি পাশৈত নেকি?
শিকিছোহে মাত্ৰ
অ' উম বাকী আপোনাৰ খবৰ খাতি ভাল
মোৰ খবৰ খাতি ভাল ভালকে আছো বাহতৰ ভাল। বা গা বেয়া হৈছিলে এতিয়া ভাল চ মা এতিয়া এতিয়া জানো ভিতৰত কি কৰি আছে নাজানো
তাতশাল খন কি?
তাঁত খন আছে
মায় মায়ে গম পালে নেকি মই যে লগা কৰিছো বুলি।
এছ এছ
তাৰপিছত কি কৈছে?
একো হোৱা নাই। একো কোৱা নাই।
নেক্স কি লগাব মই দিম
আপুনি দিব।
অ'
দৰং আব
অ' আধা আধা
উম আধা আধা আধা আধাাকে বোলে লাভ নহয়।
কি তেতিয়া তিনি ভাগৰ এভাগ।
নহয়, নহয় অ', এই আধি ব'লে লাভ নাই নহয়।
সেইটোয়ে কৈছোঁ তি-তিন-তিন-তিনি মাহ মানে আপুনি যদি দচখন লগাই দচখনত সাত, ছখন মোৰ, চাৰিখন আপোনাৰ।
এহে তেতিয়া একেবাৰে লাভে ঘোটাই যাব।
এ, আধি লগালে লাভ নহয় অ', আধি লগালে কষ্টটো এনেই যায় অকল সূতাই ৰয়।
মানে মই আধি লগাব দিলেহে তহঁতৰ লাভ নহয়, বেলেগে দিলে লাভ হয়।
কোনেও দিলেই লাভ নহয়।
জানে দিলে লাভ হয়।
কোনেও দিলেই লাভ নহয়, এইটোৱে এই খুৰীৰ কথাত লাগিহে বৈ দিব লগীয়া হৈছে।
কি কথাত লাগি
এ খুৰীয়ে কৈছে আজিলে বৈ দিয়ক বুলি এতিয়া সেইবোৰ মানুহকনো কি বুলি নু ক'ব নবহো বুলি।
তোমাক মই তেতিয়া জোৰ কৰিছিলো নেকি তুমি যে কৈছা লাভ লোকচান।
এ নহয় জোৰ কৈছা